আগোৱাৰ বিষয়ত অলপ কথা পাতো দিয়া
হয় কোৱা
হয় তুমি ফাকুৱা খেলি ভাল পোৱা নে
হয় মই ফাকুৱা খেলি বৰ ভাল পাওঁ তুমি ভাল পোৱানে
হয় ময়ো ভাল পাওঁ আৰু তুমি এনেই ফাকুৱাৰ দুনা মানে কি কি কৰা
মই ফাকুৱা দিনতটো মানে বৰ ভাল লাগে জোনটো মানে অ হোলীটো ফাকুৱাটোঠি আছে নহয় সটো ফাকুৱা আমি খেলি মানে পানীত ঘুলি কেনে পিচকাৰিটো মাৰো আৰু মানে ফাকুৱা দি কেনে মানে মা প্ৰথমে আমি মা দেউতা তাক লগাও তাৰ পাছতে আমি মানে অ প পোৱালিহতৰ ফ্ৰেডহঁতৰ লগত খেলো তুমি
হয় মইে এনেককা কৰো ফ্ৰাছত মই মা দেউতাকে ফুৱোৱা লগাওঁ তাৰ পিছত ভাইটিক লগা তাৰপিছত ফ্ৰেণ্ডক লগও আৰু চবৰ লগত সেনেকুৱা খেলি কিনে ভাল পাওঁ আৰু এনেই তুমি বেছিকৈ কাৰ লগত ভাল পাওঁ ফাকুৱা কহেলি
হয় মোৰ ফ্ৰেণ্ডৰ লগতে ফকুৱা' খেলি বৰ ভাল লাগে তোমাৰ
হয় মোকো ফ্ৰেণ্ডৰ লগতে ফাকুৱা খেলি ভাল লাগে আৰু এনে তুমি ফাকুৱাৰ মানে তিনিদিনে ফাকুৱা খেলাানে গোটেইটো দিনটো খেলানে আৰু মানে এনে এদিন দুইদিন খেলা
হয় দুদিনে খেলো ফাকুৱা তিনদিনে খেলো প্ৰথম দিনটো খেলিব নিদিয়ে ছেকেণ্ড দিন আৰু থাৰ্ড দিন খেলো তুমি
হয় মইয়ো দুইদিনেই খেলো আৰু এনে ফাকুৱাত তুমি এনে বোকা খেলানে
হয় বোকা থাৰ দিনা দিনা খেলো বোকা গ মানে গোবৰৰ গোবৰৰ পানী ঢালি দিয়ে বোকা পানী ঢালি দিয়ে সেইটো সময়ত মানে বৰ ভাল লাগে তোমাৰ
হয় মোকো ভাল লাগে মানে এইটো ফাকুৱাত মানে বহুত ভাল লাগে এনজয় কৰিব পাৰি মানে বেলেগৰ লগত মানে অচিনাকি মানুহৰ লগতো খেলিব পাৰি বহুত ভাল লাগে আৰু নিজৰ ফ্ৰেণ্ডৰ লগ লগতে খেলি কিনে ভাল লাগে সেনেকুৱাতো বহুত ভাল লাগে আৰু বোকাত মানে বোকাতটো অলপ মানে ব বুকাটো নেখে নেখেলো এনে মানে কোনোবাই হয় হয় বুকাতে ইমান ভাল নালাগে মানে কোনোবাই হয় যে মানে ডাঙৰ ডাঙৰ মানুহবোৰেও খেলে বোকাবোৰ আৰু এনে সৰু সৰু পোৱালিয় খেলে ভালো লাগে দেখাতে মানে বেলেগে খেলাটো আমি চাই কিনাও ভাল লাগে ন সেনেকুৱা আৰু এনে তোমাৰ মানে অঁ ফ ফ ফাকুৱাৰ দিনা মানে তুমি এনে তোমাৰ ঘৰত কি কি মানে এ বনাই খাদ্যবোৰ
হয় আমাৰ ঘৰত খাদ্য বনাই আঁ আৰু কি আছিল আলু পৰঠা দালি পৰঠা আৰু চিকেন বনাই তোমাৰ
হয় আমাৰো এনেকুৱাই চিকেন বনাই আৰু ভাল মানে কিবা মিঠা বস্তুও বনাই সেইদিনা মানে ভালো লাগে মানে চবৰ ফেমিলিৰ লগত থাকো ফেমিলিৰ লগত খেলো না সেইকাৰণে ভাল লাগে আৰু এনেই তুমি ফাকুৱা খেলিব ক'ত ক'ত যোৱা
হয় আমি ফাকুৱা খেলিব ঘৰে ঘৰে যাওঁ তুমি যোৱানে
ঘৰে ঘৰে খেলি কিনাও ভাল লাগে বেলেগ মানুহক ফাকুৱা লগাই কিনা মানে অচিনাকি মানুহৰ লগতো মানে সেনেকুৱা মানে ভাল লাগে এটা মানে ৰিলেশ্যনো ভাল হয় সেনেকুৱা লগালে ভালো লাগে হয় আৰু তুমি এনে
ফাকুৱাটো মানে এইটো মানে এইটো ধৰা নাযায় মানেোন মানে যেনেকুৱা ফাকুৱা ৰং বস্তু মানে অ হিন্দু মুছলিম বুলি কথা নাই ফাকুৱাতটো চবকে মিলগাব পৰা যায় আৰু
হয় এনেকুৱা হয়টো ত মানে এইটো জাতিৰ এইটো একো ভেদ
হয় হয় জাতিৰে একদম নাই ইয়াতে
আৰু এনেই তুমি ফাকুৱাত মানে তুমি কি ৰং বেছি ভাল পোৱা
হয় মই পিংক আৰু য়েল্লো ভাল পাওঁ তুমি
হয় মই ব্ল ব্লু ভাল পাওঁ আৰু পিংক ভাল পাওঁ
হয়
হয় আৰু তুমাৰ মানে এনে তুমি কি কয় এনে তুমি এনে কি বিচাৰে ফাকুৱাৰ যি ৰং যে আছে যেতিয়া স্কিনত লগাও এইটো দি আমাক আমাৰ স্কিনৰ এফেক্ট কৰেনে
হয় যোন বিধৰ স্কিন টো মানে শুট নকৰা হয় ন আৰু যোন মানে যাৰ স্কিন টো শুট কৰে সিহঁতে লগাব লাগে মানে বহুতৰ ইনফেকচনো হৈ যায় পিম্পলচ বোৰ উঠে যিহতৰ মানে হলি ফাকুৱটো মানে চুত নকৰে হয় ন যাৰ স্কিনৰুট চুত কৰি সিহঁতেন মানে লগাব পাৰা যায় আৰু
হয় তোমাৰ এনেকুৱা কেতিয়াবা হৈছেনে মানে হোলীৰ‌ মানে যেতিয়া ৰংটো লগাইছা যেতিয়া তোমাৰ স্কিনত এফেক্ট কৰিছে কিবা এনেকুৱা হৈছেনে
এনে ধৰণো একো বস্তু নহয় মোৰ লগত মানে মানে ফেচটো মানে একো একো হোৱা নাই মানে জলা নাই একো হোৱা নাই মানে মই লগৰ পাৰত যাও আৰু লগ
হয় মোৰো এনেকুৱা ফেচত এফেক কৰা নাই এনেইতো মানে কোন কোনটো এনেককা ৰং আছে যোনটো মানে লগালে আৰু নাযায় এইটো যিমানো
হয় হয় এইটো ডাৰ্ক কালাৰ যেতিয়া হয় মানে টো মানে নাযায় আৰু সোনকালে কিন্তু চাবোনেদি ঘৰি থাকিলে ন গুচি যায় মানে ভালদৰে ঘৰিলে কাপোৰেদি ঘৰিলে মানে গুচি যায় কিন্তু এনে বেয়া এফেক্টটো নকৰে আৰু
মানে এনেই তুমি ডাৰ্ক কালাৰটো ভাল পোৱা নে এইটো যোনটো নুগুচছে আৰু এনে লগাই কি এইটো ভাল পোৱা নে
নহয় মই সেইটো মানে ভাল নাপাও মানে এনে মানে শুকান শুকান ফাকুৱোৱাটোয়ে ভাল পাওঁ মানে পানী দি ভিজাই কেনে এনেকে লগাই দিয়া সেইটো ভাল নাপাও মানে এনে শুকানটোয়ে ভাল পাওঁ তুমি
এনেই তুমি এনেই ফাকুৱাত মানে বেছিকে মানে ভিজি কিনে এনে খেলিলে ভাল লাগে ন এনে শুকান শুকান খেলি
শুকান শুকান খেলিয়ে ভাল লাগে এনেই ফিচকাৰি মাৰাতো ভাল লাগে কিন্তু এনে মানে মানে ৰং পুৰা ৰগীন হোৱা মানে বেছি ভাল নালাগে পুৰা লেতেৰা বোকা চোকা এনেকুৱা খেলি ভাল নালাগে। এনে ফাকুৱা টো খেলি কেনে ভাল লাগে । চুলিত সানি কেনে আৰু ভিডিঅ' বনোৱাত তোৰ ফটো তোলাত ত বৰ ভাল লাগিলে
হয় মানে তুমি ফক কুৱা খেলি ফটো চটো তোলা নে
হয় তুলো তুমি তোলা নে
হয় হয় মইও তোলো মই মানে ফাকুৱা লগাই ফটো পষ্ট কৰানে
হয় পষ্ট কৰো ফটোবোৰ ষ্টাচ লগও তুমি কৰা নে
কি লাগে যিহেতু মানে অ ফাকুৱাৰ যোনটো এটো কেমিকেল ৰং হয়তো ন মানে এনেতো ঘৰতো বনাব পাৰি কিবা বিটৰ ৰসে দি আৰু এনে শাক পাচলি দিয়ে তু দি বনাব পাৰি মানে তুমি এইটো বিচাৰে নে এইটো কেমিকেল ৰং
কি কলা
হয় তুমি মানে এইটো কেমিকেল ৰং বিচাৰা নে এইটো ঘৰতে বনোৱা ৰংটো পিফেৰ কৰা
হয়, এনেকুৱা ঘৰত বনোৱাতো বেছি ভাল। কিন্তু যিহেতু কোনো লব নাই ঘৰত ৰং বোৰ ন এনেতো ঘৰৰ ৰ নেচাৰেল বস্তুতে চবকে ভাল লাগে ন কিন্তু নেচাৰেল বস্তু বনাব কাৰণে সময়তটো লাগিব। এনে ধৰক কাৰক সময় নহয় যে যে ৰং বনাই কেনে খেলাত। বুত কাৰে টাইমতটো নাপায় সেইটো কাৰণে মানে যেনেকুৱা ৰং বোৰ আহে সেইটো ৰঙেদি খেলা যায় কিন্তু কিছুমান ৰঙটো ভালে থাকে কিছুমান বেয়া থাকে, মানে যাৰ ফেচলৈ কথা হয় নে নহয় মানে যাৰ ফেচ টো মানে বহুত বস্তু লগোৱা মানে ইনফেকচন হয় সেইটো মানে লগাব নালাগে আৰু যাৰ নহয় সিহতে লগাব পাৰে, কিন্তু এনে বেয়া মানে মুখত সোমাই গলে বেছি বেয়া। মুখত সোমোৱাটো নাকত সোমোৱাটো সেইটো বোৰ বেয়া হৈ যায় এনে স্কিনত লগোৱাটো মানে ইমান বেয়া নহয় আৰু
হয় আৰু মানে তুমি এনে তোমাৰ এনে মানে কি কি বিচাৰা যে তুমি এইটো নেচাৰেল মানে ৰংটো বনাই কিনে লগাব বিচাৰা নে এইটোৱে ৰং
এনেতো বনাই এনে লগোৱাটো বেছি ভাল মানে এইটো বিচাৰো কিন্তু এনোকোবা টাইম নাপাই বনোৱাতো
হয় মানে এনেই কেতিয়াবা বনাই পাইছানে
হয়, এনেতো মই বনাই পোৱা নাই কিন্তু মই মানে এনে পিঠা লাৰু বনুৱাৰ সময়ত বিতেদি মানে এইটো কৰিছিলো আৰু কিন্তু ৰংটো বনোৱা নাই। তুমি কৰিছানে?
হয় মই এবাৰ বনাইছিলো বিটৰ ৰসেদি মানে ৰংটো বনাইছিলো মানে ইমানো এইটো ৰংটো মানে এইটো যেনেকুৱা আমি ৰংটো লগাও ন হলীৰ দিনটোত কেমিকেল ৰং সেনেকুৱা নহয় আৰু হয় কিন্তু হয় মানে। হোলিৰ দিনা অলপ অলপ ৰং টো লগালে মানে তেতিয়া ফেচটো অলপ ভাল লাগে দেখাত। ত তেতিয়া হলী খেলা নিচিনা লাগে ন'।
হয় সিহঁতে যদি ফেষ্টিভেল হয় ন ফেষ্টিভেলৰ ৰংটো নালাগে। দেখিলে মানে ভাল নালাগে হয় নে?
হয় এইটোতো হয়। টো ৰঙৰে খেলা হয় মানে। ৰঙৰে ফেষ্টিভেল হয় -হয় এইটোতো ভাল লাগে মানে। মানে এইটো ঘৰত বনোৱাটো ৰংতটো মানে এই ইমান এইটো নহয়। ফেচত ইমান ভালকে নালাগে আৰু দেখাতো ভাল নালাগে ইমান।
হয়।
হয় এনেকুৱা হয় যে মানে। আৰু এনে তুমি হলীৰ দিনা মানে এনে ঘৰতে হলী খেলা নে গাঁৱত যোৱা।
অ এনে গাঁৱত যোৱা নাই। এনে ঘৰতে খেলো মানে অ ফেমিলি আষে কাষে মানে ফেমিলি ঘৰবোৰ আছে ন' সিহঁতৰ ঘৰত যাওঁ আৰু ফ্ৰেণ্ডবোৰৰ ঘৰত যাও মানে গৈ কেনে এনে সুৰ ফাকুৱাতো খেলো আৰু।
হয় এনে তুমি ফ্ৰেণ্ডৰ লগত যেতিয়া ফাকুৱা। ফাকুৱা খেলা তুমি মানে? তেতিয়া কি কৰা মানে ফ্ৰেণ্ডৰ লগত কেনে- কেনে ধৰণে খেলা তুমি?
আমি ফ্ৰেণ্ডৰ লগত মানে পইচা তুলিব যাওঁ মানে বহুতে মানে চাউল দিয়ে আমি সেইটো চাউলে দি মানে চাউল দিয়ে পইচা তুলি পিকনিক কৰো মানে আমি এটা খানা খাওঁ আৰু। গোটেইকেইটা মিলিকেনে। তাৰ মানে হোলী, হোলী মান ফাকুৱাৰ লাষ্ট দিনা আমি মানে। টো কৰো আৰু তুমি?
খেলো মানে এনেকুৱাতো পইচা মই এইটো কৰা নাই মানে এনেই খেলিব যাওঁ ঘৰে ঘৰে যাওঁ ৰং চং লগাই দিওঁ আৰু ক'ৰবাত এনেকুৱা হয় যে ঘৰে ঘৰে পইচাও দিয়ে। এনেকুৱাও ভাল হয় মানে এতিয়া ভাল লাগে। এতিয়া পইচাও দিলে মানে হ'লি মা
এটা খানা খোৱা যায় আৰু। গোটেইকেইটা মিলি হৈ কেনে হলোঁ।
হয়- হয় এনেকুৱাও হয় ভাল লাগে তেতিয়া আৰু তোমাক মানে এনে অ' হলি দিনা মানে তুমি এনে বাহিৰত যাই কিনে খেলি কিনে ভাল পোৱা নে ঘৰতে?
হয় মই ঘৰতে ভাল পাওঁ। খেলি কেনে বেছিভাগ মানে বাহিৰৰ ঘৰ যোৱা মানে বহুত মানুহ বোৰ থাকে ন হলীৰ সময়ত মানে বহুত বেয়া মানুহ বহুত ভাল মানুহও থাকে। কিন্তু বেয়া মানুহ বোৰ মানে যেনে তেনে ফাকুৱা লগাই দিয়ে সেইটো সময়তো বেয়া হয় ন ত সেইটো। সেইটো মানে -মানে ঘৰতে হলী খেলা ফাকুৱাটো খেলা বেছি ভাল।
আচ্ছা আৰু তোমাক মানে কি লাগে যে মানে সেইটো হলীটো মানে বেছিকে আমাৰ ষ্টেটত বেছিকে খেলে ন বাহিৰৰ ষ্টেটত?
হয় ।এইটো হোলীটো বাহিৰৰ দেশতে খেলে।
হয়, বাহিৰৰ দেশত মানে কেতিয়াবা এনে মানে তুমি এইটো চাইছানে এ মবাইলত মানে কেতিয়াবা যায় কিনে এনে?
হয়, এনে ফোনত চাইছিলো মানে অ বাহিৰৰ দেশৰ মানুহগিলাক। মানে যেনেকুৱাকে ৰাজস্থান মানুহগিলা এইগিলাক দিনতটো বহু ভালদৰে চেলিব্ৰট কৰে আৰু এইটোতো আমাৰ দেশৰ নহয় ন 'এইটোতো বাহিৰৰ দেশৰে ফেষ্টিভেল হয় ন মানে যোন দেশৰ ফেষ্টিভেল হয় জাতিৰ ফেষ্টিভেল সিহঁতে মানে বেছি ভালদৰে মানে চেলিব্ৰেচন কৰে আৰু যেনে আমি মানে অলপ চলপ কৰি সিহঁতে মানে বহুত ভালদৰে কৰে আৰু।
আছেনে মানে বাহিৰৰ দেশত যাই কিনে খেলো।
হয় এইটো যোন জোগাৰ ফেষ্টিভেল হয়। সেইটো জোগাত গৈ কেনে বেছি ভাল লাগে ন এইটো জাগাত যাই কেনে মানে চে চেলিব্ৰেশন কৰাটো বছি ভাল লাগে আৰু।
হয়-হয় মোৰো এনেকুৱা বহুত মন আছে। মানে যাবলৈ বহুত ভাল লাগে মানে বাহিৰৰ দেশৰ মানে এইটো খেলোতে আমি ইয়াতে খেলো মানে তাতেতো আৰু বেছিকে ডাঙৰকে চেলিব্ৰেট কৰে ন। তাতে আৰু বহুত ভাল লাগে আৰু এনে তুমি মানে হোলীৰ দিনা মানে এনে বেলেগ জাগাত গৈছা নে যা মানে বহুত মানে ভালকে চেলিব্ৰেট কৰে গান চানো বজাই ডান্স হয় ন সেনেকুৱা জাগাত গৈছা নে?
হয়, এনেধৰণৰ জাগাতো মই যোৱা নাই তুমি গৈছা নে?
হয়, মই এনেকা যোৱা নাই এনেতো মানে এনে অ এ হয় আমাৰ মানে দূৰৰ-দূৰতে হয়, মানে এনেকুৱা কেতিয়াব চেলিব্ৰট কৰি চবে মানুহ বেলেগ-বেলেগ ঠাইৰ পৰা আহে আৰু তাতে চেলিব্ৰেট কৰি ডান্স চানস
হয়-হয় এনেকুৱা হয় কিন্তু এনেকুৱা জাগা যোৱা নাই আৰু মানে বহুত বেয়াও হয় ন সেইটো জাগাত মানে বহুতে লচ্ছি খাই লচ্ছীিত মানে ভাংবোৰ মিলোৱা হৈ থাকে ন সেইটো বহুত বেয়া হয় মানে।
হয় এনেকুৱাতো হয় বেয়া হয়। ঠিক আছে দিয়া থেংক ইউ।
অঠ